হেল্ল'? হেল্ল' শুনিছানে বাৰু?
শুনি আছোঁ কোৱা।
অ', কি কৰি আছা?
মই এয়া চাহ খাই আছোঁ। তুমি কি কৰিছা?
বাকী খব, মই এইয়া এনেই বহিছো বাৰু ভাত পানী খাই উঠি, বাকী খা খবৰ
উম, খা খাবৰ ভালেই।
তাকে বোলো বহুত দিন হ'ল, খা খবৰ লোৱা নাই অ', একো বিষয়ৰ ওপৰত কথাও পতা নাই তাকে, আজি এটা ভাল বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলোঁ।
অ'
তাকে হেৰি, উম তাকে। এ বিষয়টো এনে ধৰণৰ মানে তোমাৰ আগৰ গাঁৱৰ জীৱনটো আৰু এতিয়াৰ গাঁৱৰ জীৱনটোৰ মাজত যি পাৰ্থক্য তাৰ বিষয়ে কথা পাতো বুলি ভাবিলোঁ, কেনে হ'ব বাৰু?
উম, ভালে হ'ব বাউ।
অ', তাকে বোলো মই আৰম্ভ কৰোঁ আৰু ন'।
অ', কোৱা।
অ', তাকে হেৰি এতিয়া, প্ৰথমে ক'বলে গ'লে আগৰ যি গাঁৱৰ মনোমোহা দৃশ্য আছিল কিন্তু এতিয়া সেই দৃশ্যটো দেখিবলৈ পোৱা নাযায় আকৌ, সেইটো মন কৰিছা নাই বাৰু তুমি। উম, আগৰ দিনত তুমি এতিয়া চাবলৈ গ'লে তোমাৰ যি প্ৰকৃতিৰ সৌন্দৰ্য তোমাৰ এ ধুনীয়াকে ধাননি পথাৰ হওক তাৰ পিছত গছ গছনি চৰাই চিৰিকটি সেই সমূহৰ সেই দৃশ্য আৰু তোমাৰ যি খেৰৰ ঘৰ বিলাক আহ আৰু কাষতে এইবোৰ তামোল গছ হওঁক নাৰিকল গছ হওক তেনেধৰণৰ ডাঙৰ ডাঙৰ গছ বোৰ যে থাকে সেই গছ যি সেই গছবোৰলৈ মানে যি প্ৰকৃতিৰ সৌন্দৰ্য্য সেই সৌন্দৰ্যটো এতিয়া একেবাৰে নাইকিয়া নিচিনাই হৈ গৈছে আও
হয় হয় সেইটো হয় বাৰু
উম আহ আগতে এতিয়া হয় হয় আগৰ দিনৰ তুলনা এতিয়া কি হৈছে গম পোৱা নাই কিন্তু এটা কথা আকৌ আগৰ আ এটা কথা আকৌ আগৰ দিনত মানে এ যেনেকুৱা পৰিস্থিতিত আছিলে আগৰ দিনৰ গাঁওবোৰ কিন্তু এতিয়া কিছু কিছু ক্ষেত্ৰত উন্নত হোৱাও দেখা গৈছে মানে এতিয়া চাবলে গলে তোমাৰ প্ৰথম কথা কৈছো ৰাস্তা ঘাটৰ কথা কৈছো
হয় হয়
তোমাৰ অ ৰাস্তা ঘাট বোৰ বহ আগতকে এতিয়া বহুত উন্নত হ'ল মানে বহুত ভিতৰৰ গাঁৱলৈ এতিয়া ভাল ভাল ৰাস্তা মানে হ'ল আৰু যাতায়াতৰ মানে বিশেষকে সুবিধা হৈ গ'ল আচলতে ক'বলে গ'লে
হয় হয় উম
সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত আমাৰ মনটো ভালেই লাগে বাৰু আৰু তোমাৰ এতিয়া আগৰ দিনত কি হয় আহ ল'ৰা ছোৱালীবোৰে পঢ়িবৰ কাৰণে মানে অলপ দূৰ দূৰণিলে চহৰলে যাবলগীয়া হয় কিন্তু আজিকালি তাৰ তুলনাত আজিকালি নিজৰ গাৱত ততে মানে ডাঙৰ - ডাঙৰ চহৰ অ, এইটো কি বুলি কয় স্কুল মানে বিদ্য়ালয় হওক। কলেজ হওক তেনেধৰণৰ মানে এ শিক্ষানুষ্ঠান মানে গঢ়ি উঠিছে আজিকালি গাওবোৰত বুজিছানে তুমি উম, অ, সেই ক্ষেত্ৰত আমাৰ বহু খিনি সুবিধাও হৈছে।
উম,
অ, উম, বহুখিনি সুবিধাও হৈছে তাৰ পিছত আহ এ কি এইটো বুলি কয় আগৰ দিনত মানুহবোৰৰ ঘৰে - ঘৰে একো যান বাহন নাছিল কিন্তু আজিকালি প্ৰত্যেক ঘৰৰ মানুহতে কিন্তু এখন - এখন স্কুটি। কি হওক অ, তোমাৰ বাইক হওক গাড়ী হওক মানে প্ৰতিঘৰ মানুহ এটা আছেই আজিকালি।
হয় - হয় বাইক গাড়ী নহ'লেও চাইকেল এখন হ'লেও আজিকালি প্ৰত্যেক মানুহৰ ঘৰতে আছে।
হয় এইটো হয় তাকে সেই ক্ষেত্ৰত ক্ষেত্ৰত আমাৰ কিন্তু যাতায়াতৰ বাবে অধ মানে অধিক সুবিধাও হৈছে। কিন্তু সুবিধা স খিনি আমি চালে নহ'ব আমি কিন্তু যিখিনি আমি- আমি আচলতে যিমান আগবাঢ়ি আহি গৈছো সেই ক্ষেত্ৰত কিন্তু আমি কিছু ক্ষেত্ৰত পিছ পৰিও গৈছো। মানে এতিয়া চাবলৈ গ'লে তোমাৰ অ - অ। এই ডাঙৰ - ডাঙৰ এতিয়া ঘৰৰ দুৱাৰ বনাবৰ কাৰণে মানে অট্টালিকা বনাবৰ কাৰণে কি কৰিছো আমি গছ গছনি কাটি দিছো তাৰ পিছত যি এই এইবোৰ মানে তোমাৰ জলাশয় হওক পুখুৰী হওক সেইবোৰ চব পুতি দিছো। পুতি দিয়াৰ লগে- লগে তোমাৰ আগৰ দিনত কি কৰে কিছু - কিছু মানুহে এ সেই মানে পুখুৰীত মাছ - মাছ ধৰি কিছুমানে নিজ নিজৰ জীৱন নিৰ্বাহ কৰি আছিল কিন্তু এতিয়া সেই মাছ মৰা কাৰ্য কৰিব নোৱাৰা হ'ল সেই পুখুৰীবোৰত মাটি পেলাই মেলি ডাঙৰ- ডাঙৰ অট্টালিকা সাজিলে।
হয়।
সেই বি অ, সেইটো সেই- সেই- সেই ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত পিছ পৰিয়ে আছো বাৰু।
অ, কথা এটা মন কৰিছে নাই বাৰু আজি- আজিৰ দিনত সেই চৰাই চিৰিকটি মাত বিলাক নাইকিয়া হল।
অ, নাইকিয়া হৈ গৈছ।
আজিকালি যান বাহনৰ শব্দও গাৱত আহিবলৈ লৈছে বেছি
অ, হয় - হয় আজিকালিতো গাৱত কিমান যান বাহন চলে।
হয় আগৰ সেই সেউজীয়া পৰিবেশ গাও বুলিলেতটো আমাৰ মনলে সেই সেউজীয়া পৰিবেশ সেইটো মনলৈ আহে কিন্তু এতিয়া সেই আগৰ সেউজীয়া পৰিৱেশতটো নাই কিন্তু সময়ৰ লগত আগবাঢ়ি যোৱাত সেইটো বাৰু কৰ্তব্য বুলিয়ে মই ভাবো।
উম - উম হয়। আৰু কিছুমান কথা আৰু কিছুমান কথা আছে তোমাৰ যেনে আগৰ দিনত গাৱৰ যি শান্তি পৰিৱেশ আছিলে এইটো এতিয়া নাইকিয়া হৈ গ'ল আকৌ মানে তোমাৰ একদম যি প্ৰকৃতিৰ মানে শান্তি পৰিৱেশ চৰাই চিৰিকটি মাত তুমি কোৱাৰ দৰে তাৰ পিছত যি বতাহৰ মানে বুলবুলনি গছৰ পাতৰ যি মানে লহৰ সেইবোৰ আজিকালি নাইকিয়া হৈ গৈছে। তোমাৰ আজিকালি মানে সেইবোৰ দেখিবলৈ আজিকালি গছেই নাইকিয়া নিচিনা হৈ গৈছে। সেই গছ গছনিবোৰ কাটি মেলি অ, ডাঙৰ - ডাঙৰ এইবোৰ অট্টালিকা সাজি দিছে। আৰু আজিকালি উদ্যোগ প্ৰতিষ্ঠানো গাও বিলাকত
অ, গাও বিলাকত আজিকালি বেছিভাগ উদ্যোগ গাৱলে আনিবলগীয়া হৈছে।
হয় - হয়, উম - উম। আৰু তোমাৰ আগুনৰ গাৱৰ মানুহৰ যি মানে একতা আছিল সেইটো আজিকালি নাই
নাইকিয়া হৈ গৈছে হয় অ, হয় আগৰ দিনত আবেলি সময়ত ওলাই যায়। কিন্তু আজিকালিতো সেই মোবাইলতে সোমাই থাকে।
সকলো মোবাইলতে সোমাই থাকে হয় আগতে যি আগতে যেনেধৰণে মানুহৰ মানে জীৱন নিৰ্বাহ কৰিছিল আজিকালি তাৰ সম্পূৰ্ণ বিপৰীত হৈ গ'ল
হয় হয়
আৰু আজিকালি আগৰ দিনত কি হয় কোনো এজন মানুহৰ যদি কিবা এটা পদ হয় তেতিয়া আনজন মানুহে সহায় কৰে কিন্তু অ আজি আজিকালি কি হ'ল তাৰ তুলনাত এই আজিকালি মানে কিছুমান লোক যদি মানে বিপদ পৰে তেতিয়া সহায় কৰিবলৈও অহা নিচিনা হৈ
হয় আজিকালি চ সকলো হয় হয় আজিকালি সকলো নিজৰ নিজৰ মাক নিজৰ লগতে ব্যস্ত হবলৈ আৰম্ভ কৰিছে ঘৰ বিলাক উন্নত উ উন্নত ভাৱে বনাইছে যদিও কিন্তু মানুহখিনি আগৰ দৰে নথকাৰ দৰে হৈ গৈছে আগৰ দিনত সেই গাঁওৰ ল'ৰা ছোৱালী বিলাকে একেলগে খেলা সেই পৰিৱেশটোও নাইকিয়া হৈছে
সকলো মোবাইলতে লাগিবলৈ
ব্যস্ত হৈ থাকে হয় উম আগৰ দিনৰ সেই যি শুদ্ধ মানে বতাহ পানী সেইবোৰ আজিকালি নাইকিয়া
নাইকিয়া হৈ গৈছে হয় আজিকালি গাঁৱলীয়া পৰিৱেশতো সেই প্ৰদূৰষণ আহিবলৈ আৰম্ভ কৰিছে
অ প্ৰদূষণ হৈ গৈছে হয় হয় তাৰপিছত কিন্তু এটা কথা আকৌ আমি এ আমাৰ বেয়া দিশতয়ে চাই থাকিলে নহব আমি কিন্তু কিছু ক্ষেত্ৰত উন্নত হৈছো বুলি মই প্ৰথমতে কৈছিলো যেনে যাতায়াতৰ কথা সেইবোৰৰ কথা কৈছোৱেই বাৰু কিন্তু আগৰ দিনত আগৰ দিনত কিন্তু হেৰি এইটো কি বুলি কয় পানীৰ ব্যৱস্থা মানে ইমান ভাল নাছিল ডাইৰেক্ট পুখুৰীৰ পৰা নদীৰ পৰা আনি ডাইৰেক্ট খাই দিছিল কিন্তু আজিকালি কি হয় আজিকালি কিছু ক্ষেত্ৰত ভালো হৈছে আজিকালি মানে তোমাৰ চৰকাৰেও কিছুমান পদক্ষেপ লৈছে এনে জ জল জীৱন মিছনৰ নিচিনা তেনেকুৱা কিছুমান পদক্ষেপ লৈছে ঘৰে ঘৰে পানী দিছে আজিকালি হয় সেই ক্ষেত্ৰত চৰকাৰেও কাম কৰিছে বাৰু নকৰা নহয় অ পানীৰ অসুবিধা দূৰ কৰিলে হয় আৰু আজিকালি অ পানী খিনিও মানে ভাল পানীয়ে খাবলৈ মানে ব্যৱহাৰ কৰিবলৈ লৈছে মানুহে
হয় আজিকালিতো গাঁৱলীয়া পৰিৱেশত সেই আগৰ কেঁচা ঘৰটো নাইকিয়াই হ'ল বাৰু আজিকালি সকলো শান্তিয়ে থাকিবলৈ ললে হয়
হয়
আচলতে কোনো এটা ভাল দিশত বেয়া দিশ এটা থাকে আৰু ভাল বেয়া দি
মানে উ উম মানে তোমাৰ এটা মুদ্ৰা যেনে দুটা দুটা পিঠি থাকে তেনেকে এ এটা বস্তুৰ ভাল আৰু বেয়া দুটা পিঠি থাকিবই আচলতে উম
আমি মানুহে অকল ভাল দিশতটো চালে বেয়া দিশতো নোচোৱাকে নোৱাৰিলো আকৌ বেয়া দিশতটো চাই ভাল দিশটোতো আমি হেৰি কৰিব নোৱাৰো
উ নোৱাৰো হয়
হয়
সেইবাবে আমি উন্নত মানে হৈছো যদিও আমি পিছ পৰিৰিও আছো সেইবাবে আমি আমাৰ যি প্ৰকৃতিটো বিনষ্ট হৈছে সেই প্ৰকৃতিটো আমি আকৌ নতুনকৈ সজাৰ চেষ্টা চেষ্টা কৰিব লাগে আকৌ কাৰণ আমাৰ নহলে আমাৰ অ আমাৰ যি নহলে আমাৰ ভৱিষ্যতটো অন্ধকাৰৰ পথেৰেও গৈ থকা নিচিনা লাগিছে মোৰ উম আৰু প্ৰতিজন ব্যয়ক্তিয়ে সেই কথাটো মানে চিন্তা কৰা উচিত তেওঁলোকে নিজৰ কাম ক কৰিছে সেইটো ঠিকেই কিন্তু প্ৰকৃতিৰ কথাও চিন্তা কৰি নিজৰ সেই যি আগৰ গাঁৱৰ মনোমোহৰ দৃশ্যৰ আছিল সেই সমূহ লৈ মানে মন পেলাই এ এতিয়া কিছু কাম মানে হাতত ল'ব লাগে যেনে ধৰে এইবোৰ গছ গছনি ৰুব লাগে তাৰ পিছত মানে এ ডাঙৰ ডাঙৰ অট্টালিকা সাজক কথা নাই কিন্তু টো গছ গছনিবোৰ মানে কটাটো কমাই দিব লাগে আচলতে
কথা এষাৰ আছে নহয় দুজোপা গছ কাটিলে এজোপা ৰুব লাগে অ এজোপা কাটিলে দুজোপা লাগে যে
হয় হয় হয়
সেইটো ৰুব লাগে আৰু সেই আগৰ পৰিবেশতটো লাগে আৰু
লাগে লাগে হয় উম বাকী মই ইমান খিনি কলো বাৰু বাকী কোৱাচোন তুমি আৰু অলপ দআশাৰান ক কোৱা তাৰপিছত আমি ৰাখি দিম বাৰু
অ আজিকালি সেই যান বাহন ব্যৱহাৰ অত্যাধিক যান বাহন বিলাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে সেই চাইকেলৰ পৰিৱেশ সেইটো নাই আজিকালি
হয় হয়
আৰু সকলো মানুহ আগতে ওলাই মেলি যায় আজিালি আজিকালি সেইটো বাৰু নাই সহায় কৰিবলৈ আজিকালি মানুহ তুমি কোৱাৰ দৰে ওলাই আহিবলৈ টান পায় হয় আজিকালি সেই গাঁৱৰ সেই বিশুদ্ধ বায়ু হয়
নাইকিয় নিচিনা হৈ গৈছে আৰু আজিলৈ ন ক আৰু সময়ো হৈ গৈছে বিশেষকৈ উম সেইবাবে আজিলৈ ৰাখিছো পিছলৈ এনে ধৰণৰ মানে বিশেষ ভাল লগা কথা পাতিম বুলি তোমাৰ লগত আশা থাকিল বাকি ধন্যবাদ ধন্যবাদ